কি কৰি আছা?
এ! এনে শুই আছো তুমি কি কৰি আছা?
ম অ, এই বজাৰ অলপ কৰিবলৈ ওলাইছো চাৰিআলিত যাব কাৰণে। এ! ল'ৰা- ছোৱালী কেইটা মানে ইটো নাখাও, সিটো
উ'ম।
বল যাওঁ, বলা। অলপ চব্জি আনিম, মিঠাই অলপ আনিম। ল'ৰা- ছোৱালীৰ ইটো নেখাও সেইটো নেখাও কয় সেইটো কাৰণে। অকনমান সিহতকো লৈছো এ লৈছো। লোৱা লৈ পেলাই ওলাই আছো, যাব যোৱা নাই ল'ৰা -ছো ছোৱালীকেইটাৰ মাথা আচুৰি দিছো, কাপোৰ কানি পিন্ধাই দিছো। সেইটো কাৰণে ওলাই আছো আৰু যাব তুমি কি কৰি আছা পিছে?
মই এনে শুই আছো, মোবাইল টো চাই বোলো কিনো কৰিম আৰু কলেজ কলেজ নাই যেতিয়া। য়া।
অ মই শুব আমাৰ টাইমে নাই। শুই থাকিলে বহুত অসুখ সুবিধা হয়, গৰু ছাগলী বিলাক বনাই এতিয়া বোলো দুঘণ্টামান সময়ৰ কাৰণে মানুহ এজনীক কৈছোৱা বোলো অলপ মন কৰিব মই অলপ বজাৰ পৰা বজাৰ অলপ কৰি আহো কাপোৰ পানী অলপ লৈ আহোঁ চব্জি তবজি একো নাই সেয়া খালিকৈ মাছ বনাইছোঁ পিঁয়াজ দি প তাত কিবা এটা দিব বিলাহী - চিলাহী একোৱে নাই আলু - চালু নাই এইটো কাৰণে বোলো ৰস আজি বোলোত বাপেকেও সময় নাপায় আহে আৰু কামৰ পৰা আৰু গুচিয়ে যায় আবেলি আহে। আকৌ আঠটা বাজিত যাবই হয়, বোলো মই যাওঁ যাই পেলাই অলপ বজাৰ কৰি আনো। ল'ৰা ছোৱালীকেইটাই আকৌ সিহঁতক নিনিলে নহব নহয় একদম কান্দিব সেনে সিহতকো লগ লৈছো সিহঁতকো ওলাই দিছোঁ বুলো বল সিহঁতৰ ঠিক ছোৱালীজনী বৰ কাৰা ছোৱালীজনী মনো পচন আনিব লাগিব সেইটো কাৰণে ছোৱালীজনী কোৱাচোন তুমি লোৱা, উম বুলো তুমি ওলোৱা তোমাৰ পছনে লৈ আহিম আৰু। ম - মোৰ পচন্দ আনি আকৌ তুমি পচন্দ কৰি দিবা সেইটো কাৰণে তুমি ওলোৱা। তোমাৰ পচন্দ মই, মোৰ পচন্দে তুমি। পিছত অশান্তি কৰিব আকৌ বাপেকক কৈ দিওঁ আমাই মোক লৈ গ'ল মইে কাপোৰ আনিছে এইবিলাক নিপিন্ধো। পিছত বহুত অসুবিধা আছে।
সেইটো হয় বাৰু আমিও নিজৰ কাপোৰ নিজে আনো। চাহ- তাহ খালানে নাই? হেল্ল' হেল্ল'। হেল্ল'।
হেল্ল'।
অ' চাহ - তাহ খালা নে নাই?
চাহ খালো, খাইে ভাত এমুঠি খাব ওলাইছো।
অ
ত চব্জি নাই চব্জি অলপ বোলো বনাও বনাই ভাত এমুঠিয়ে খাওঁ ল'ৰা ছোৱালী কেইটা পৰীক্ষা দিব গৈছে
অম
তুমি কি কৰি আছা এতিয়া তুমি ভাত খালানা নাই হেল্ল'
ভাত ভাত খোৱাই নাই ৰাতিপুৱা চাহ খালো
আহঁ
হেই চাহ খাই আছো ভ চাত খাব মন জ্বলে শান চাহ বিস্কুট আৰু চানা
অ অ অ টাউনীয়া মানুহ উম তাৰণে মানুহে বিস্কুট চাই খাবি পিঠা নবনাই নেকি তোম মাম্মাই
পিঠাই বনাই সদায় নবনাই নহয় এনে জলপান আৰু পিঠাগুৰি আছে কিন্তু সেইবোৰ খাই ভাল নালাগে আমি নাখাওঁ সেইবোৰ মাহতে খায় আমি নাখা খাওঁ আৰু সেইবোৰ
পিঠা বনাব লাগে আমি যদি যাওঁ তোমালোকৰ ঘৰত ফুৰিবৰ কাৰণে যোৱাৰ কথা আছে নহয় গ'লে বাৰ মই পিঠা বনাই নিম দে তোমালোকে পিঠা খাই চাবাচোন আমাৰ টাউনীয়া গাঁৱলীয়া মানুহ পিঠা তোমালোকৰ টাউনীয়া মানুহে খাই চাবা কেনেকুৱা লাগে তোমালোকে কেনেকে বনা আমি কেনেকে বনা খাই চালে বুজি পাবা কেনেকুৱা লাগে আমি বাৰু যোৱা তাৰিখটো লোৱাই নাই বা তাৰিখটো ল'ম অ
আহিলে বনাই আনিবা নাৰিকল পিঠা। নাৰিকল পিঠাটোৱে মই বেছি খাই ভাল পাওঁ তিল পিঠাতকে।
অ' অ' বা সেয়া সাচত দি পেলাই বনাই নিম বা নাৰিকল পিঠাকে বনাই নিম। তুমি যদি ভাল পোৱা তুমি খাই চাবা তোমাৰ আম্মাই কেনেকে বনাই মই কেনেকে বনাওঁ খাই বেয়া লাগে তুমি খালে গম পাবা কেনেকুৱা লাগে। সেইটো কাৰণে অ, এ মই এয়া যাম অলপ এই বজাৰত যায় কাপোৰ-কানি অলপো আনিমগৈ নহয় তেতিয়া বাৰু মই চেনী খিনি লৈ চেনী-তেনি নাই নহয়, এইকেইদিন বহুত অসুবিধা হৈছে। বজাৰ ঘাট কৰা নাই, মই বাৰ বজাৰত যাই মই বনাই পেলাই তোমালোকৰ ঘৰত যাম বা এদিন। এইবোৰ তোমাক ফোন মাৰি দিম। তুমি তোমালোকৰ ধৰি লও টাউনত নহয় মই ইমানটা ধৰি ল, নহয় তোমা দিম তুমি অলপ আগুৱাই আহিবা মই ইয়াপা জাম আ গাড়ী এখন লৈ যাম আৰু পিছত তোমাৰ লগতে তোমাৰ ঘৰত যাম আৰু। আমি গাঁৱলীয়া মানুহ টাউনত গ'লে বহুত অসুবিধা হৈ যায়। জেগা বিচাৰি পোৱাটো বহুত সম্ভৱ নহয়। অসুবিধা হয় সেইটো কাৰণে তোমাক ফোন মাৰি দিম তুমি অলপ আগুৱাই আহিবা। ল'ৰা-ছোৱালী কেইটা অকমান গাঁৱলীয়া ল'ৰা -ছোৱালী নহয় টাউনত গ'লে বস্তু দেখি পাগ- পাগল হৈ যাব। বাপেক তোন সময়ে নাপায় বাপেকে নাযাবই সময় নাই। যোৱা সেই ময়ে যাম আৰু ল'ৰা-ছোৱালী কেইটালৈ। তোমাৰ আম্মাক কবা আকৌ আম্মাই বেয়া পাব নেকি আকৌ গ'লে?
নাপায়-নাপায়।
অ, কি মানুহ আছে নহয়। এ মোৰ ছোৱালীজনী চিনাকি বুলি আমাৰ ঘৰত আহিলে। ইমান নীলাজ মানুহ কিছুমান তেনেকুৱাকে কয় নহয় সেনেকে ক'লে নাযাওঁ লাগে যদি এ তোমাৰ আম মাই বেয়া নাপায় আৰু যা তুমি আম্মাক কবা। আম্মাইনো কি কয় যদি আম্মাই কয় আহিব দিবা তেনেহলে যাম। যদি আম্মাই একো মাতবোল নিদিয়া নাযাও দেই বৰ লাজত পৰিম আমি গাঁৱলীয়া মানুহৰ কথ ক কথা বতৰা কব নাজানো তোমালোকৰ আম্মাৰ লগত লাজো লাগে।
নাই কিয় এবাৰ সেয়া ক একো নকয়।
আমাৰ ল'ৰা ছোৱালী এনেকুৱা নেজানে তোমালোকে টাউনত থকা যেতিয়া টাউনীয়া কথা কোৱা আমাৰ ল'ৰা ছোৱালী কেইটায়ও ইমান হেৰি নহয় কিছুমান ধৰি লও মাকহঁতে বেয়া পাবও পাৰে। ছোৱালীজনী চিনাকি বুলিয়ে যে আহিছে। সেইটো কাৰণে তুমি আগত মাক সুধি ল'বা যাব দিয়ে না নিদিয়ে। পিছতহে যাম। সুধি নোলোৱাকৈ নাযাওঁ কিন্তু
আমি গাঁৱলীয়া মানুহ হ'ব পাৰো আমাৰ বৰ লাজ লাগে সেনেকুৱাকে। টাউনীয়া মানুহবলাক কিছুমান খুব বাহাদুৰিৰ খুব বাহাদুৰিত থাকে। গাঁৱলীয়া বুলি পেলাই গাঁৱলীয়া মানুহক পাত্তাই নিদিয়ে। সেইটো কাৰণে মানে লাজ লাগে আৰু যাবৰ কাৰণে। সেই কথা ক'লেও হাঁহে গাঁৱলীয়া মানুহে কথা কলেও হাঁহে টাউনীয়া মানুহবোৰে সেইটো কাৰণে ভাল অ তোমালোকৰ অ তোমালোকে চাগৈ এয়া আচাৰ আমৰ আচাৰ এইবাৰ বনাইছে নে নাই আম্মাই?
অ মায় আমৰ আচাৰ আৰু হেৰি বগৰী আচাৰ বনাইছে ছিলে অলপ অলপ আছে আৰু খাই খাই খাই হৈছে
কিনিহে বনাইছে ঘৰতো নাই
কিনি মানে এ আমাৰ চাচি হসতৰ ঘৰত আছিলে যে গছ ঐ চাচিয়াৰ আগত গছ এডাল আছিলে যে এই সিহঁতৰ তা পৰা আনি কেনে সেয়া বনাইছিলে অ আপোনালোকৰ সেইপিনে আছে আৰু
নিজৰ গছ আছে আমাৰ বাৰী আছে তাত গছ আছে তাৰ পৰা আনিছোঁ আনি কেনেহে আচাৰ ব-বনাইছো যদি তোমালোকৰ ঘৰত নিব লাগে এটা নিম আৰু। যদি তুমি খাই ভাল পোৱা কিন্তু আমাৰ গাঁৱলীয়া আচাৰ খিনুৱা তোমাৰ লগত টাউনৰ আচাৰ কেনেকুৱৈ খাই চাবা আৰু লাজ নিদিবা আৰু যদি বেয়া হয় আমি নাজানো কিন্তু তেনেকে বনাব কাৰণে, অ'
পাৰিব
অ হ'লে তোমালোকে বহুত বস্তু সেটো দিয়া আমি বুজি নাপাও না দিবৰ কাৰণে সেইটো কাৰণে
আমিও ইমান বুজি নাপাও আমি টানি হলো বুলি ইমান
ল তোমাৰ আম্মা হানে বেয়া পাব পাৰে এই এইবোৰ কি আচাৰ নিছে সেইটো কাৰণে লাজ যদি নিব লাগে আৰু মতা ব বয়াম দুই তিনটাামান আছে এটা লৈ যাম আৰু যদি তুমি খোৱা
অ আনিব আকৌ খাই চাম তোমালোকৰ আচাৰ কেনেকুৱা
বাৰু মই যোৱা গ'লে তোমালোকলৈ লৈ যাম বয়াম এটা লৈ যাম তুমি খাবা তোমাৰ আম্মাহতক নিদিবা কিন্তু তেতিয়া লাজত পৰিম তোমাৰ আম্মাহঁতক দিলে তুমি খাই চাবা উ তুমি খাই চাবা অকমান কেনেকুৱা হয় যদি দি ভাল পায় তেতিয়া আম্মাহঁতে দিবা যদি তুমি বেয়া পোৱা তুমি আম্মাহঁতকো নিদিবা লাজত পৰিম না আমি গাঁৱলীয়া মছলা কেনেকুৱা কি দিছো আমিতো একো নাজানো যেনে তেনে বনাই খাই বৈ জীয়াই আছো আৰু গাঁৱলীয়া হিচাপত আৰু এনে ধৰি লও তোমালোকৰ তাত এয়া হে কচুতটো আছে নে নাই
কলা কচু আছে চেনী কচু আছে অ
অ এইবিলাক যে কুলা কচু যে তেজৰ কাৰণে ভাল সেইটো কছো অ আছে অ আমাৰ কিন্তু ভালে জেগাত এ ঘৰৰ পৰা ওলাই আহিলে পাই জাম তোমালোকৰ তাত আকৌ বিচাৰি ফুৰিবাগে না বহুত দূৰত অ সেই কচুটো খাই, খুব ভাল পাওঁ খাই। তেজৰ কাৰণেও ভাল সেইটো ল'ৰা ছোৱালী ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালীৰ কাৰণে ভাল বা শিকিলে সিহঁতৰ কাৰণেও ভাল সেইটো কাৰণে এই কচুটো আমি খাই ভাল পাওঁ। খাইও ভাল পাওঁ আৰু খাওঁ অ হেল্ল'
তেনেহলে ধৰি লওক পিচত ফোন মাৰিম।
অ হ'ব দিয়ক।
উম